হেল্ল'। নমস্কাৰ।
কি কৰি আছে?
আছোঁ ৰ'বা এনি, আপুনি?
কি উৎসৱ ভাল লাগে?
মোৰ চব উৎসৱে ভাল লাগে, বিহু ভাল লাগে। দিৱালী ভাল লাগে।
প্ৰব
তাৰপিছত, হয় হয় কৈ আছো। তাৰপিছত, সেয়াই আৰু হোলী ভাল লাগে। আপোনাৰ কি কি ভাল লাগে
মোৰ দিৱালী ভাল লাগে, হলী ভাল লাগে, দূৰ্গাপূজা ভাল লাগে, বিহু ভাল লাগে। এ', বিহু ভাল লাগে, বিহু ভাল লাগে আৰু। আৰু কি ভাল লাগে বিহু ভাল লাগে। গে
উম, বিহুৰ কোন কি ভাল লাগে? কোনটো বিহু ভাল লাগে?
মাঘ বিহু ভাল লাগে।
কোনটো বিহু?
চব বিহু ভাল লাগে।
আচছা।
ঈদ ভাল লাগে।
অহ।
অহ। আপোনালোকৰ ক'ত ফুৰিবলৈ গৈছে মানে?
মই ফুৰিবলৈ বুলি এনে অসমতে ফুৰিছো। বেলেগ জেগা ফুৰিবলৈ যোৱা নাই বাৰু এতিয়া।
আচ্ছা।
অসমৰ গ'লো কাজিৰঙা গৈছো।
আচছা।
ৰংঘৰ, কাৰেংঘৰ,
আচ্ছা।
শিৱদৌল গৈ আহিলো, তাৰ পিছত মৃত্যুঞ্জয় মন্দিৰ গৈছো নগাঁৱত।
আচ্ছা।
আপুনি ক'ত', - ক'ত',
মই', - মই', বহুত জাগা ফুৰিলো। মই ডুবাই গ'লো, লণ্ডন গলো পেৰিচ গ'লো, আমেৰিকা গৈছো, গুজৰাট গৈছো, ভূটান গ'লো নে, পাৰ গ'লো, চাইনা গুছো, হংকং গৈছো, ফুৰি থাকো মই।
হয়', বহুত বঢ়িয়া হয়', নেকি কিয়? তাতে ইমান ভাল লাগে?
ঘৰ আছে নহয়, মোৰ ছেকেণ্ড-হেণ্ড,
আহ',
তাতে থাকোঁ।
অ', ঠিকে আছে।
অ', -অ', আপুনি হোলীত কি', - কি', কৰে কৈ যাওক?
হোলীত অ', ফাকুৱা খেলো, আৰু এই', আমাৰ বোকা-বোকা খেলো। তাৰপিছত অঁ সেয়া আৰু ৰাস্তাত সে কৰি কিনে এনে মানুহৰ ঘৰে ঘৰে যায় যে সৰুতে গৈছিলো এনেকে আজিকালি ইমান নাযাওঁ বিহুত যাওঁ এতিয়া নাচিবলৈ যাওঁ বিহু নাচিবলৈ হুচৰি গোৱাবলৈ যাওঁ উম উম
উম উম আৰু আৰু কৈ থাকক, কৈ থাকক, ৰখিব নালাগে, কৈ থাকক। উম উম ভাল ভাল কথা। হেল্ল'
শুনি আছে আপুনি?
অ', শুনি আছোঁ ক'ক। কৈ থাকক
পিঠা-চিঠা খাওঁ। লাড়ু-পিঠা
অ', আচ্ছা
পিঠা বনাওঁ এনে আপনি ভাল পায়নে নাই?
কি হৈছে?
পিঠা খাই ভাল পায়নে নাই?
পিঠা খাই ভাল পাওঁ। বগা পিঠা খাই ভাল পাওঁ। পানী পিঠা খাই ভাল পাওঁ। আহ চুঙা পিঠা খাই ভাল পাওঁ। টেকেলী পিঠা খাই ভাল পাওঁ। চব ভাল পাওঁ।
আচ্ছা, এনেই বেছিকে কি পিঠা ভাল লাগে?
বেছিকে চব পিঠা খাওঁ।
অ', চব পিঠা খায় নেকি? অ'
আপোনাক কি কি ভাল দে ভাল লাগে কৈ দিয়ক দছ মিনিট লগাই ফালে
তই এই তেল পিঠা ভাল লাগে নাই?
এ আপুনি কওক এতিয়া, দছ মিনিট লগাই ফালে
অ', মোৰ মোৰো তেল পিঠা ভাল লাগে। লাড়ু ভাল লাগে। তিলৰ লাড়ু, নাৰিকলৰ লাড়ু আৰু আপোনাৰ এই কি কয়, উম মালপোৱা ভাল লাগে।
আৰু
পইতা-ভাত ভাল লাগে। ভোট জলকীয়াৰ লগত, আমৰ চাটনিৰ লগত, মজা লাগে হেনেকে খাই কিনে মজা লাগে। অ', সেইটোৱে সেইবোৰ ভাল লাগে।
অ', ভাল ভাল, ভাল লাগিব বুলে উম
অ',
কৈ থাক, কৈ থাক, উম কউক অ', অ', খাওঁ খাওঁ খাওঁ অ', ভাল লাগে, ভাল লাগে, জ্বলাব ভাল লাগে, এইবিলাক গৰম আহি থাকে, জুই জ্বলি থাকে। এ ভাল লাগে ঠাণ্ডাদিনত। ভাল লাগে, ভাল লাগে অ', উম সেইটোৱেই ৰাতিপুৱা উঠিয়ে উঠি অ', গা ধুই জ্বলাই পেলাই ভালে ভাল লাগে, ভেলাঘৰ জ্বলাই। উম পিঠা-চিঠা খাওঁ তাতে অ', পূজা কৰোঁ ভাল লাগে গৰমত ইমান ঠাণ্ডাত গৰম হৈ যায়।
অ', সেইটোৱেই
ভাল লাগে, ভাল লাগে উম উম উম ভাল লাগে, সেয়াই ভাল লাগে, বঢ়িয়া একদম মজা লাগে একদম, হাই-ফাই অ', হয়
উ সেইট
কৈ থাকক কৈ থাক দহ মিনিট মান
হয় আপুনি ঘুৰিব যে যায়
অ অ অ
তাৰে ভৰা কি কি বস্তু লৈছে
সাই ভাই বহু বস্তৰ বহু বস্তু ডুবাইৰ পৰা উট দুটামান আনিছো পেৰিছ পেৰিছত গৈছিলো তাৰ পৰা কাপোৰ আনিলো হংকং গলো তাৰ পৰা আনো চাইনাত গৈছিলো খাপ দুটামান আনিলো কক্ৰচ কেইটামান আনিলো খাবৰ কাৰণে এই আৰু গৈ থাকো গুজৰাটৰ পৰা আনিলো কিবা কিবি এই বই বস্তু আনো কাপোৰ আনো ঘড়ী আনো মোবাইল আনো চশমা আনো তানো উম তে গেঞ্জি আনো জাঙ্গীয়া আনো
আপুনি কি কয় গুজৰাট গৈছে নে নাই
অ গুজক গুজক গুজৰাট গৈছ গৈছো গৈছো গছো গুজৰাট গৈছো
গুজৰাাত কোনত জাগাত গৈছে
গুজৰা এই গুজৰাট আপোনাৰ এই কৈছিলো এই যে ডাঙৰ বিল্ডিং টো এই আহমেদাবাদৰ গুজৰাটৰ আহমদাবাদৰ মাজতে আছে সেইটো তাৰক মে
আচ্ছা গুজৰাট মইও গৈছিলো মই গৈছিলো আপোনাৰ আনন্দ নগৰত
অ আনন্দ নগৰ অ আনন্দ নগৰ আনন্দ
আনন্দ নগৰ গৈছো
অ আমাৰ ইয়াতেম আমাৰ ইয়াতে অম্বিকানগৰ আছে অ চুৰত অ এই এইফ অ অ ষ্টচু অফ লিবাৰি অ চৰ্দাৰ বল্লভ ভাই পটেল এই ডাঙৰ ষ্ট অ অফ ই বহুত ডাঙৰৰ ভাল লাগে ভাল লাগে চাই টো ভাল লাগে উম উম ভাল ভাল ভাল কথা
থেই
ভাল লাগে আৰু আৰু কৈ থাকক কৈ থাকক ৰখিব নালাগে কৈ থাকক অ বহত বহুত ভাল চাই চাইকেল চলাওক এইফালে স্কুটি চলাক গাড়ী চলাক ভাল লাগে ভাল লাগে এইফালে ভাল লাগে সেইফালে ভাল লাগে চাৰিফালে ভালেই ন লাগে
এনে আপুনি পৰিয়ালৰ অকলে নে
মই বৰ্তমান ইয়াতে অকলে আছো দেখো না
দাদা আছে
আছে আছে দাদা আছে তিনি চাৰিটামান দাদা আছে বিশছটা মান বাইক আছে আছে আছে চব আছে একদম এইবিলাক নুখুজিব
হ
আৰু আৰু আৰু দুৰ্গা পূজা কি কৰি কৰি দিয়ক আপুনি
অ দুৰ্গা পূজা ন দুৰ্গা পূজাত এনে সৰু তেতো বহুত ধেমালি কৰিছিলো বহুত মানে বহুত উ
ছয় মিনিট হ'ল দেখোন অ পই থ কক ফি থা কক শুই থাকক
এতিয়া সেনেকুৱা সৰু কালৰ নিচিনা নাই বাৰু
উম উম উম ভালে লাগে অ
ব নাই
অ অ আনন্দ আন আনন্দ নগৰতে আছে আনন্দী পথ
তাকে আপুনি এটা দৈনন্দিন জীৱনত কি কৰে অলপ
মই দৈনন্দিন জীৱন মই দৈনন্দিন জীৱনতো একো নহয় কিন্তু দৈনন্দিন উম দৈনন্দিন কাগজখন পঢ়োঁ মই বাতৰি কাকত অ অ প্ৰতিদিন নহয় দৈ দৈ দৈনিক দৈনিক পঢ়ো এই আছাম ত্ৰিবোন পৰা আহে ভিলা কাৰণে এটা কৰো আপা নাজানো কোনবাই ইমান জল্দি আহে চালা লৈ যাই
সেইটোয়ে এই নহয় নহয় আজিকালি যুগত তাৰ পৰা মানুহ কমে থাকে
অ মই মই পঢ়ো মই পঢ়ো পেপাৰ পঢ়ি ভাল লাগে পেপাৰ পঢ়ি ভাল লাগে পেপাৰ পঢ়িলে মাথাটো ফ্ৰেচ হৈ থাকে আৰু পেপাৰ টো ভাল লাগে আৰু
অ সেই তই ভাল লাগে বাৰু সেইবোৰ পেপাৰ মইো পঢ়ো অ সেই পেপাৰ ময়ো পঢ়ো
অ অ কি পেপাৰ পঢ় ভালে লাগে
মই আছাম গুন পঢ়ো
ভালে ভালে
উম খিয়া ৰ পঢ়িব লাগে ন অলপমান সময় লাগে ইমান নো এতিয়া যান্ত্ৰিক জীৱনত ইমান তান্ত্ৰিক আৰু যান্ত্ৰিক জীৱনত ইমান শে হৈ আছে ন অলপ পেপাৰ চেপাৰ পঢ়িব লাগে
উম বেপাৰ কৰিব লাগে আৰু কিতাপ পঢ়িব লাগে অ গান শুনিব লাগে ফ চিনেমা চাব লাগে ফুৰিব যাবলৈ মই কিতাপ মই মানে স্কুলে যাই পোৱা নাই
এনেকে নকব মানে এনে মানে বাহিৰৰ কিতাপ আপুনি এনেকে কথা কিয় পাতিছে অলপ ভালকে ক
মই এনে কি বুলি কে সেইটো সেইটো পৰিছো কিন্তু এই ৰাস্তাত যে মাৰা থাকে
সেইটোত বিজ্ঞাপন বুলি কোৱা হয়
নহয় পষ্টাৰ মাখান
উম সেইটো কে সেইটো বিজ্ঞাপন কৰা বুলিয়ে কয়
না না বিজ্ঞাপন মানে এভাৰটাইজমেট সেইটো হ'ল কানৰ চাইনবৰ্ড
সেইবোৰেতো মাৰে ন আপোনাৰ পষ্টাৰত যে কিছুমান দোকানত যিবোৰ বিজ্ঞাপন কৰিব লাগে সেইবোৰে মাৰে এই মোৰ বিজ্ঞাপন আৰু
সেইবিলাকে চা পঢ়ো আৰু কি আৰু পঢ়ি কি হব
নিউজ পেপাৰতো আহে নহয় বিজ্ঞাপনবোৰ
অ নিউজ পেপাৰ আহি থাকে আহি থাকে অ আজি ইয়াতে চেল লাগিছে আজি তাতে যুদ্ধ হৈছে ইয়াৰ তিৰি তাৰ তিৰি লগত পলাই গেল তাৰ গিৰিয়েক ইয়াৰ তিৰি লগত পলাই গল এইবিলাক নিউজ পেপাৰত আহি থাকে আৰু
সেইটোয়ে সেইবোৰ বাৰু মই এতিয়ালৈকে পোৱা নাই দিয়কচোন মই মানে এনেই ইম্পৰ্টেন্ট নিউজ বোৰ চাওঁ পঢ়ো
শুই থাকক
ভাল ভাল নিউজখিনি
হয় আৰু
আৰু আপোনাৰ দৈনন্দিন জীৱনৰ বিষয়ে অলপমান
বাৰু মোৰ দৈনন্দিন জীৱন বিষয় ৰাতি শু ভাত খাই শুই যাওঁ ৰাতিপুৱা উঠো গা ধুব যাওঁ আকৌ চাহ খাওঁ চাহ খাও
অঁ, কবিতা-চবিতা লিখ লিখে নি?
কবিতা মই ৰাইটাৰ। মই লিখা কিতাপ বিশ্ব বিশ্ব ৰু এই চ'ৰি বিশ্ব । মই লিখা কবিতাই, এই
বিশ্ব বিশ্ব ত আপোনাৰ নাম যাব লাগে ন বিশ্ব
এ গেছিল গেছিল। অকল ৰাস্তাত গাড়ী পামছাৰ হৈ গেল। গেছিল কিন্তু। গেছিল। গাড়ী বাগানে আজ যাবাই নাপালাক । মানে মেকানিক নাই। নাহে বোলে ই। মেৰাই নাহে, শুই আছে বোলে।
উম-উম, হুম-হুম-হুম, উম-হুম।
উম।
আৰু আৰু কথা পাতি থাকক বিশ মিনিটমান, দহ মিনিট হ'লহে।
ময়ো লিখো মানে কবিতা-চবি চবিতা মই অলপ।
ঠিক আছে বাৰু কালি কথা পাতিম দিয়ক।
উম।